একদম লাষ্ট, লাষ্ট চাৰিনম্বৰ অঁ' হেল্ল'। হেল্ল' শুনিছানে? অঁ মই শুনিছো। কি কৰি আছা। আহ' তুমি কি কৰি আছা?
মই এনে আছো, ৰবা ভাত খালো এতিয়া এতিয়া এনেই আছো ৰবা ৰাতিপুৱাৰ পৰা ক'ত তো ওলাইয়ে যাব পৰা নাই, বৰষুণ
হয় নেকি, এই বিৰাট বৰষুণ ৰাতিপুৱা আৰু ডাঙৰ বৰষুণ দিছিলে। এতিয়াতো বাৰু অলপ কমিছে, এই বৰষুণৰ কাৰণে- ে মই অলপ এতিয়াতো অলপ কমিছে তাৰ কাৰণে অলপ বাহিৰত ওলাই আহিছো।
এতিয়াহে ৰখিছে বৰষুণ।
হয়।
ৰ'দ দিয়া টাইপ কৰিছে তাকো এতিয়াও কলা কৰি আছে আৰু আৰু লাগিছে লাহে লাহে। অঁ' দুপৰীয়া আজি কচু দি মাছৰ মাথা বনাইছিল তাৰ পিছত- এই মাছৰ কণীৰ বৰা। পকৰী আৰু দালি তেনেকুৱাই মানে খানা তো বেয়া হোৱা নাই মোৰ মতে ভালে হৈছে, মই এইবিলাক খানা পাওঁ, খাই কেনে টেষ্টিয়ে পাওঁ।
অহ' তাৰ পিছে দুপৰীয়া খানাতো ভালে ভালা দেখোন। মই দুপৰীয়া আজি একো খোৱাই নাই।
কিয়?
এ অলপ পিছত খাম বুলি ভাবি আছোঁ।
অঁ' মানে ঘৰত ঘৰত বনাই খাবা নে ক'ৰবাত যায়?
অঁ' চাওঁ বাহিৰতে খাম চাগে, ৰুমত যাইকে বনাওঁতে খাওঁতে খাওঁতে আবেলি হৈ যাব, মই অলপ বাহিৰলৈ ওলাই আহিছিলোঁ।
উমঁ' হোটেলৰ হোটেলত খাই দিয়া।
এনেকুৱাই কৰিব লাগিব, হোটেলতে খাব লাগিব কি কৰিম উপায় নাই আৰু।
উমঁ' তাকেই আজি কামত যাবই পৰা নাই, ৰবা সেই বৰষুণৰ কাৰণে।
হয় নেকি, অঁ' অঁ' কি কামত কি কাম কৰা তুমি?
ম মই এ বিংকটৰ পাৰ্ট টাইম কৰো ন'। মানে পাৰ্ট টাইম অফিচত অফিচত ডেলিভাৰী নহয়।
মই ডেলিভাৰী কৰিছিলোঁ আগত।
হয় নেকি।
অঁ, ছয়মাহ আগতো কৰিছিলো, বেছিও হোৱা নাই ছয় মাহ আগতে মই বিংকিটৰ পাৰ্ট টাইম কৰিলো তোমাৰ। আহ' দুই এসপ্তাহ কৰিলোঁ। এসপ্তাহ কৰিলো, অহ' হে। এসপ্তাহ কৰিকে এসপ্তাহত আৰ্নিংটো ঠিকেই কৰিছোঁ, আৰ্নিং ক'লা ন' তুমি?
অঁ' হয় হয়।
আৰ্নিং তোমাৰ সেইটোয়ে, উপাৰ্জনটো মোৰ এ ডেইলি তোমাৰ সাতশ আঠশকে আছিলে আৰু। উপাৰ্জন মানে খৰচ এৰিকিনে, খৰচটো এৰিকেনে জমাৰ খৰচ
মানে এইটোয়ে কাম কৰিব পাৰি যে পাৰি পাৰিলা হয়।
তোমাৰ এক্সট্ৰা ইনকামো দিয়ে নহয়, তোমাৰ আহ' ইনচেণ্টিভ হয়, তোমাৰ ডেইলী তোমাৰ বাৰশৰ-বাৰশৰ তুমি-অ ডেলিভাৰী কৰিলে তোমাৰ চাৰিশ টকাকে দিয়ে।
হয়। আ আৰু তুমি ফাৰ্ষ্ট পচিছটা অৰ্ডাৰ ন-ন-নতুন হ'লে, ফাৰ্ষ্ট পঁচিছটা অৰ্ডাৰ ড-ডেলিভাৰী কৰাৰ পিছত ইঞ্চেনটিভ পাই।
হয়, হয়। মই কৰিছো তোমাৰ, ভালে খিনি কৰিলোঁ, এসপ্তাহ কৰিলোঁ। তাৰপিছত মানে মোৰ অলপ গাড়ীটোৰ বেয়া হৈছিলে ছাচপেনচনটো যিহেতু জাৰকিংতযে এইটো চাচপেনচনটো বেয়া আছিলে, সেইকাৰণে ক কঁকালৰ বিষ বহুত হ'ব ধৰিলে। তাৰ পিছে কৰিব নোৱাৰিলো। মানে সেইবোৰ কাম কৰোতে মানে গাড়ীটো ভাল লাগে ন'? নতুন গাড়ী লাগে, একেবাৰে নতুন। যেনে ৰাচ
আৰু মই-মই-এ প্ৰিফাৰ কৰো যে তুমি ছেকেণ্ড হেণ্ড গাড়ী লৈয়ে কেনে কামৰ কাৰণে যদি লোৱা ন', ছেকেণ্ড হেণ্ড গাড়ীয়ে ভাল কাৰণ ক'ত কি জাগাত পঠাব, তেনেকুৱাই।
নতুন, পুৰণা গাড়ী লৈকে ক'লো নহয় ম-মু ছাচপেনচন টোৰো প্ৰব্লেম আছে। যিয়ে-যুন ৰিং আছে যদি ঝাতকাটো বেছি লাগে। তোমাৰ, এইটো ঝাটকা বোৰ বেছি লাগিলে তোমাৰ গাৰ বিষ উঠে আৰু তুমি কাম
উম, হয়। মানে প-পুৰণা গাড়ীও ম-অলপ চাই চিন্তি ল'ব লাগে।
হয়, হয়, বেছি পুৰণা আচ-আজিকালি পুৰণা গাড়ীৰো তোমাৰ বহুত দাম হৈ গৈছে। মই পুৰণা এখন গাড়ী ল'ব গৈছিলে, যোৱা-যোৱা মাহ মোৰ বাইক আছিলে, স্কুটি ল'ব গৈছিলো তোমাৰ আহ মানে লাগিছিলে, তাৰপাছত মই এ-ছেকেণ্ড হেণ্ড শ্ব'ৰুমত গ'লো,
পুৰণা গাড়ী লৈ ল-লাভ নাই মোৰ মতে।
অ, ছেকেণ্ড হেণ্ড শ্ব'ৰুম যাই কিনে, তোমাৰ ছেকেণ্ড হেণ্ড স্কুটি এখন ক'লো কিমান! পাঁচ বছৰ পুৰণা, চেভেন্তি ফাইভ থাউজেণ্ড বুলি
হুম? পাঁচ বছৰ পুৰণা ছেভেনটি ফাইভ থাউজেণ্ড? মানে গাড়ীখন বেছি চলা নাই চাগে।
চলিছে, তোমাৰ গাড়ী চলিছে তোমাৰ। আ, নহ'লেও চল্লিশ পঞ্চাশ হাজাৰ।
কি-কি হিচাপত তোমাক দামটো গৈছে ইমান?
এই তোমাৰ এনেকুৱাই, ইহঁতে মানে আছ-ই-চেভেণ্টি ফাইভ কৈছে, ছিক্সটি মানত দিব পাৰি বোলে। এই, তাৰপিছত মই ভাবিলো অ' এলে এক্স
সেইটো থাৰ্টি-থাৰ্টি থাউজেণ্ডৰ গাড়ী হয়, পাঁচ বছৰ আগৰ পঞ্চাশ হাজাৰ চলিছে।
মই অ' এল এক্সত চালোঁ তোমাৰ স্কুটি এখন, দেখা পালোঁ এক বছৰৰ পুৰণা স্কুটি চেভেণ্টি ফাইভ থাউজেণ্ড কৈছিলে হি ও, তাৰপিছত মই ফিফটি থাউজেণ্ডত লৈ আহিলোঁ। এক বছৰ পুৰণা গাড়ী। এই ছেকেণ্ড হেনছ ৰুমত যোৱাটো বেকাৰ হয় জানা
এ ৱে-ৱেল এক্সৰ পৰা নিম বেলেগ কাষ্টমাৰৰ পৰা লোৱাই ভাল, অ' এল এক্সত।
ডাইৰেক্ট-ডাইৰেক্ট আম-কাষ্টমাৰৰ পৰা লোৱা বেছি ভাল, যিন-যিহেতু ম-মাজত যি-অ', উম, মাজত যি দালাল বহে, সেইটোৰ পৰা ল'লে তোমাৰতো দহ পোন্ধৰ হাজাৰতো এনে যাবই পানীত আৰু কা উমঁ যাবই যদি মই সেইটো স্কুটি যদি মই চেক ছেকেনসেণ্ড চৌৰুমত ল'ব গ'লে নাইনটি থাউজেনৰ তলত নিদিলাহে
হয়ঁ হয়ঁ ঠিকে কৈছা আৰু আজিকালি এই দালাল বস্তুতটো চব কামত লাগে মানে মানে চব কামতে জড়িত হৈ আছে।
অ তুমি সেইটো মানে আজিকালি মানে- নকবাই আৰু দালডালটো মানে য'তো লাগে।
ইয়া কৈছো হা মানে তোমাক মই এটা উদাহৰণ দিছো এই কলত যে কিমান আগত বিচনা হৈ গ'ল।
হয়ঁ হয়ঁ।
কলেজত যদি এডমিচন হয় তাতে যদি কম পাৰ্চেন্টেজ পোৱা তাতে তোমাক বেলেগে আহি কব তোমাক মোক ইমান পইচা দিয়া মই এডমিশন কৰাই দিম। এইটোয়ে হ'ল ন অলপ ইয়া টাইপ অলপ মানে এইটোয়ে হ'ল দালালি কথা এইটোৱে।
এইটোৱে হয় উমঁ যতে ত দালাল ঘোচ এইটোয়ে চলে আজিকালি।
ভাৰত দালালি বস্তুটো। এক দুই, এক দুইজন দি নহয়, মানে একজন দি নহয় দুইজন বা তিনজন থাকে।
সেইটোতো হয় বাৰু, একজন আহ একজন দুজন হয় লগ হৈ থাকে। আৰু যিমান লগ বেছি হয় দালালিটোৰ ৰেটটো ইমান বাঢ়ি যায়, এইটো জানেনে নাজানা।
তোৰ ফলত কাষ্টমাৰৰ পইচা বেছি যায়।
হয়ঁ হয়ঁ যিমান দালালটো মানুহবোৰ বাঢ়ে, সিমান ৰেটটো বাঢ়ি যায়।
উমঁ, কিছুমান মানুহেটো গম নাপায় ন। গাড়ী যিমান খুজি, ইমান দি লৈ আহে।
উমঁ উমঁ এইটোতো হয়, একাৰণে মই দালালি অঁ পইচাটো পাই তাৰপিছত আৰু একবাৰ এনেকুৱা বেছিকে দালালি কৰি পইচা খালে মানে পিছত মানে তুমি তাত ততে নাযাবানা। উমঁ তুমি এনেকুৱা গম পালে তাৰ তাত নেক্স টাই নোযোৱা ন
নযোৱা নযোৱা মানে ইম্প্ৰেশচনটো বেয়া হৈ যায় ন নিজৰ মানে খাব লাগে দালালি কৰিব নালাগে বুলি মই কোৱা নাই দালালি কৰিব লাগে চবে কৰেই আজিকালি কিন্তু হিচাপত
অহ অঁ কোনেনো আজিকালি ফ্ৰীত কাম কৰে সেইটো হয় ন কথাটো।
গাড়ীৰ পৰা যদি। তুমি দুই হাজাৰ পোন্ধৰশ মান অ খাইছা এইটো বেলেগ। ক'তা, তুমি যদি চাৰি-চাৰি পাঁচ হাজাৰ খাব যোৱা, এইটোতো বেয়া কথা ন।
অঁ আৰু তুমি এটা কথা জানে, তুমি যদি ছেকেণ্ড হেন শ্বৰুমত যোৱা তুমি গাড়ী বিক্ৰী কৰিবলৈ, তোমাৰ গাড়ীতটোত। তোমাক সুধিব কিমান বছৰ পুৰণা, তুমি ক'বা এক বছৰ পুৰণা এচ চল্লিশ হাজাৰ দিম দিয়া, এনেক ক'ব যিহ'তে নিজে বিক্ৰী এইটো আহিব এই নব্বৈ হাজাৰ লাগিবই। এক বছৰ পুৰনা এনেকুৱা অঁ এনেকুৱা অঁ। এ আও তাৰমানে কথাটো কি কবা।
ৱেলএক্সত, মই ৱেলএক্সৰ বস্তুে মানে প্ৰিফাৰ কৰাটো ভাল। বা তুমি চিকেন আনচ
মই-মই ৱেলএক্সত। এইটো পৰা জড়িত আছে, যিহেতু মই যিকোনো লাগে ৱেলএক্সত চাওঁ যে মানে।
ডাইৰেক্ট তুমি কাষ্টমাৰৰ লগত কথা কোৱা, কি দাম দৰ লাগে ডাইৰেক্ট কাষ্টমাৰটো মানে গাড়ীখন বে বেচো বুলিয়েতো আছে ন, তোমাক মানে তেওঁৰ তেওঁৰ কিবা এটা লাভ কৰি কেনে তোমাক এ- এৰি দি
উম। ঠিকে ক'লা মই-মই তেনেকুৱাই মোৰ দাদা মানে এখন কাজিন ব্ৰাদাৰ আছিলে, সি মানে ল'ম বুলি ভাবিছে, লম বুলি কৈ আছিলে, তাৰ পিছত মই শুধিলো কিমানত লবি, তাৰপিছত সি কলে মোৰ লগত বাজেট আছে আছে ফ ৰ্টি থাউজেণ্ড, ছেকেণ্ড হেণ্ড আইফোন লাগে ভা অ ফিফটিন প্লাছ লাগে বুলি ক'ল। তাৰ পিছে, মই একদিন তাৰ লগত গলো ছেকেণ্ড হেণ্ড শ্বৰুমত এটা ভিডিঅ গিতা চালো ভিডিঅ'ত কৈ আছে পোন্ধৰ হাজাৰ, বিশ হাজাৰ, পঁচিছ হাজাৰত আপুনি ফিফটিন পাব বুলি এনেকুৱা ভিডিঅ' চালো। তাৰপিছত চচিয়েল মিডিয়াতো আজি, অ শুনানাই তাৰপিছত অ সিহঁতৰ তাতে গ'লো, তাৰপিছত সেইটোৱে ফোন তোমাৰ ছিক্সটি থাউজেডৰ তলত নহয় বোলে। যোনটো আছিল বোলে, সেইটো বিক্ৰী হল বোলে, এনেকুৱা মানে ভিউচ কৰাৰ কাৰণে আৰু কাষ্টমাৰ আনাৰ কাৰণে, আমি গ'লো নহয় তাৰ দোকানত, আপুনি তাৰপিছত কয় ফ'ৰ্টি থাউজেণ্ড দি দিয়ক তাৰপিছত টুৱেণ্টি থাউজেণ্ড ফাইনেন্স কৰাই দিয়ক। ইমান পইচা দি কি আকৌ ফাইনেন্স কৰাম নেকি সেইটো ক'লো মই তিৰপি
সেইটো ক্ষেত্ৰতে মই ভাবো ওৱেলেক্স বেছি ভাল। কাৰণ এইটো বস্তুটো তুমি উম কাষ্টমাৰৰ পৰা ডাইৰেক্ট ফোন পাই যোৱা।
তাৰপিছত মোৰ এজন চিনাকি দোকানী- দোকানী আছিলে অ ত তাতে এজন মানুহ ডাইৰেক্ট আহিছে বিক্ৰী কৰিবৰ কাৰ ণে এই মানে বিল চিল লৈ আহিছে মোৰ আইফন আছে মই বাহিৰত যাম বি বিক্ৰী কৰিম বুলি তাৰপিছত সেইজন মোৰ ফ্ৰেণ্ডজনে মোক থাউজেণ্ড টকা দিবি নেকি কলে ভালকে ক'লে এক হোজাৰ টকা দিবি নেকি বোলে? মই সুধিলোঁ কিয় এটা ভাল ফোন আছে ফিফটিন অ অৰিজিনেল চব অৰিজিনেল ডিচ বেটৰী জেনুইন কাষ্টমাৰ হয় তাৰ পৰা লৈ লোৱা তাৰ পিছত সেইটো মোবাইল অ দাদাৰ কাৰণে লৈ দিলোঁ এতিয়াও সি চলাই আছে।
মানে থাউজেণ্ড তাক কমিশন দিছা?
অ, থাউজেড দিলো কম্বিশ্যন তোমাৰ থাৰ্টি ফাইভত লৈছে।
অ, ঠি- ঠিকে আছে, এইখিনি কমিশ্যন খালে একো নাই। কিন্তু এই মোবাইলটো ল'ব যাই দুই তিনি হাজাৰ কমিশন খালে তেতিয়া বেয়া কথা ন, তেতিয়া বাৰু তুমিও নিদিলা হয়, মই মোবাইল কিনিম, তোক আৰু ইমান কমিশন কিয় দিম।
উম তুমি এতিয়া ফিফটিন এনে ছেকেণ্ড হেণ্ড কিনিব গ'লে তুমি ফিফটিৰ তলত নাপাবাই।
নাই নাই নাই আৰু ফিফটিন ইলেভেন ছেকেণ্ড হেড মোটামুটি তুমি টুৱেণ্টিৰ ওপৰত গ'লে ভাল পায় পোৱা তাৰ তলত গ'লে মানে গেৰেণ্টি নাই।
উম নাই নাই ঠিকেই কলা সেইটোৱেই আৰু।
থাৰ্টি ফাইভ পৰা থাৰ্টিৰ ভিতৰত তুমি ভাল ফোন পাই যোৱা। আৰু এইবিলাক আইফোন থাৰ্টন ফৰ্তিন লৈ কামেই নাই ডাইৰেক্ট আইফোন ফিফটিন ললে লোৱা নহলে আই ফন ল'বই নালাগে থাৰ্তিন বহুত শ্ল' হৈ গৈছে বহুত শ্ল।
থাৰ্টিন ফৰ্টিন একে আৰু প্ৰচেছ ফ'ৰ্টিন ভাল থাৰ্টিনতছে কি তোমাৰ থাৰ্টিনত আছে কি ফ'ৰ্টিন ভাল ফ'ৰ্টিনত কি ফিফটিন ভাল। এনেকুৱা হৈ গৈ আছে বাৰু।
চেভেণ্টিন এই তি প্ৰিফাৰ কৰা
এই অ ঠিকেই ক'লা মই সেইখিনিয়ে প্ৰিফাৰ কৰো দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া ইয়াৰ বিষয়ে পিছত কথা পাতিম দিয়া ভালকে দিয়া দিয়া ধন্যবাদ
অ